হেল্ল' অ হেল্ল'।
হয়, আপোনাৰ খবৰ ভাল?
উম, খবৰ ভাল।
হয়।
দিয়া।
বৰ্তমান এই ৰুটি, চাহ খাই আছো।
অ' আচ্ছা, আচ্ছা। অহ ক'ৰবাত যাব ওলাইছে নেকি?
অ' যাব ওলাইছোঁ।
আচ্ছা আচ্ছা।
আমাৰ জমিত, অ' হয় হয়, বতৰটো ভাল আৰু মানে যাব ওলাইছো যে, এই জুবিনদাৰ শ্বহীদস্মৰণ তালৈ যাব ওলাইছো ইমান ভাল লাগে সেই পৰিৱেশটো
অউ আচ্ছা জুবিনদা
আপুনি গৈছে?
অ' হয় হয়। গৈছো গৈছো, ইমান ভাল লাগে জুবিন দাক। জুবিন দা এনুকা মানুহ। যেন মানুহৰ প্ৰতি যেন গোটেই, হেল্প কৰে। মানে সহায় কৰে।
অ', হয় হয়।
স্মৰণটো ঠিকেই আছে বাৰু!
জুবিনক্ষেত্ৰৰ, জুবিনদাৰ য'ত জ্বলোৱা হৈছিলে জুবিন দাক, আহ সেইটো আছে, তাৰপাছতে আ আৰু মানুহখিনিয়ে তাত। এনে গোটেই মানে এখন নিজৰ ঠাই হিচাপ লাগি গৈছে, এতিয়া বৰ্তমান।
অ' আচ্ছা, হয় হয়।
হুম।
মানে এনেকুৱা এটা মানে মানুহ হয়, মানে তাৰমানে কোনো ভৰি দিব ঠাই নোহোৱা হৈ যায়। এতিয়া বেছি ভাল হৈছে চাগে অলপ, দিছিপ্লিন প্লিন, ধুনীয়া পৰিৱেশটো ভাল কৰিছে। অলপ চাইডৰ গছ-গছনিবোৰ কাটিছে, দেখাত ভাল লগা হৈছে, এতিয়া দোকান-পোহাৰবিলাকৰ বিজনেচটো ভাল হৈছে এতিয়া।
সেইটো কৰিব নালাগে ন? বিজনেছবোৰ। এটা জুবিনক্ষেত্ৰ, বাট সেইবিলাক কিয় কৰিছে?
একো নাই জুবিন দা বেয়া পোৱা নাই, কিন্তু জুবিনৰ ক্ষেত্ৰত খালি ৰাজনীতি হ'ব নালাগে।
উম। কিন্তু নকৰি পেলাইহে থাকিবনে?
হয় হয়। তাৰে ওচৰতো, উম।
তেন ধৰক, অ' জুবিন গাৰ্গ এই সিদিনাখন। হেৰি হৈছিলে, কিমান মানে মানুহ! কিমান গোটেই অসমখনে কান্দিছে।
হয় হয়। আ জুবি-জুবিন দাক ক'ত ছহিদ স্মৰণ দিয়া হৈছে?
সোণাপুৰ।
সোণাপুৰ।
অ'।
সোণাপুৰ, আপুনি যিবিলাক আ, যোৰাবাট পাৰ হৈ কিনে।
হয় হয়। অ' হয়, তাত আহ শোণাপুৰত নিউ এখন নতুন অ চাইন্স মিউজিয়াম। খুলিছে।
মিউজিয়াম খুলিছে।
অ যাব কেতিয়াবা তাত।
অ চাইন্স মিউজিয়াম মানে তোমাৰ এইখনৰ নাম হ'ল চায়ন্স চিটি। মানে চাইন চিটি আচ্ছা আচ্ছা। সাধাৰণ। কি হ'ল বিজ্ঞান পজুতি
অহঁ আচ্ছা।
আচ্ছা আচ্ছা। যাই ভাল লাগে ন বিজ্ঞানত এইবিলাক নতুন নতুন নতুন বস্তু কিছুমান শিকিব পায় বিজ্ঞান জাতীয় বস্তু।
উ অ লাগে।
অ তাতে এনেইটো এইবিলাক চাব লগীয়া টো বহুত আছে। তাত। আৰু ন নতুন আৰু নতুন নতুনকৈ
অ।
বিজ্ঞানিক যোনবিলাক বস্তু আছে সেইবিলাক আৰু নতুন নতুন আহ উৎপাদন কৰি আছে।
অ হয়।
তাতে যত ধৰক, অঁ কওকচোন?
আ কওক।
অহ ধৰক তহ আপুনি আপুনি এই শ্বহীদ স্মৰণ শ্বহীদ স্মৰণ এটা আছে ইয়াতে বৰাগাওঁ বুলি কয়
আচ্ছা।
অঁ গৈছে নে তাত?
অ অ গৈছোঁ গৈছোঁ।
তাৰে তাৰে কেনেকুৱা লাগে পৰিৱেশটো কেনেকুৱা লাগে?
ভাল লাগে আমাৰ গাঁৱৰো দুজনমান লোক তেনেকে। তাত শ্বহীদ স্মৰণ পাইছ ছে ভাল লাগিছে আমাৰ গাঁওখনেও মানে। সেই সন্মানটো গাব যে লাভ কৰিছে।
অঁ শ্বহীদ স্মৰণ অঁ হয়। শ্বহীদ স্মৰণৰ মেইন বিশেষ কাম কি? বিশেষ কাম ক হ'ল তোমাৰ যিবিলাক তোমাৰ আহ মৃত্যুবোৰ মৃত্যু হৈছে।
তেওঁলোকক শৈত স্মৰণ দিয়া।
স্মৰণ দিয়া হৈছে কিমান? কিমান বহুত জাগা। বহুত বহুত জাগাত আছে তোমাৰ ধৰ নলবাৰী, শিৱসাগৰ, যোৰহাট
বহুত দা এনেকুৱা দা সকট দাঙৰ মানুহ বিলাক সেইবিলাকক কি কৰা হৈছে।
চই স্মৰণ
আচ্ছা আচ্ছা। এইবিলাকৰ যোনটো কাম আছে ন
অ হয়।
কেনেকোৱা লাগে?
ভাল, ভাল লাগিছে। বহুত ধুনীয়া অ। ভাল লাগিছে আমাৰ অসমখনত আমাৰ এইখিনি যে কৰিছে।
অ অ।
আগতেতো সেইখিনিও নাছিলে
হয়।
এইখিনি হয় চ
সেইটো হয় কিমান ভাল হৈছে আমাৰ।
উম
ইমান- ভাল হৈছে মানে আমাৰ জেনেৰেচন বিলাক নতুন যে অসমখন আ পাৰিছে নতুন জেনেৰেচন কিছুমান নতুন কথা শিকিব পাৰিব।
অ'
হয় নে নহয়।
বৰ্তমান আমাৰ জেণ্ডছপোৰ।
হয় এইবিলাকে শিকিব পাৰিব অলপ।
উম। আৰু জুবিন দাটো সদায় জেনডিচৰ লগত আছিলে ন।
হয় হয় জ জুবিনদা জয় জুবিনদা
জেনডিছৰ লগত আছিলে তেনেকে।
হয়।
ধৰক গোটেই তেওঁক সকলোয়ে ভাল পাইছিলে।
অলৱেজ তোমাৰ বুঢ়া, ডেকা, টেকেনীয়া এইবিলাক চবে ভাল পাইছে তাক। তাৰ গান বোৰ এনেকুৱা ৰসাল গান মানে মানুহ-
আৰু কিমান ৰকমৰ ভাষাত গাইছে।
হয়।
তাৰ হিচাপে নাই বোলে বড়ো বুলিলে বড়ো বেংগলী বুলিলে বেংগলী অসমীয়া বুলিলে ইংলিছত পৰ্যন্তও গাইছে। উম নানা জাতি নান ভাষাৰে গাইছিলে। নেপালী গাইছে।
মানে চব ভাষা জানে জুবিন দাই।
অ'
আচ্ছা।
জুবিনদাৰ আপুনি আপোনাৰ প্ৰিয় গীত এটা ক'ব নেকি?
মোৰ জুবিনদাৰ প্ৰিয় গীত হ'ল মায়াবিনী।
আত্ছা
মানে জুবিন দাৰ এতিয়া সেই মায়াবিনী গ গানতটো এতিয়া কি কৰা হৈছে তাৰ। গম পাই চাগে জুবিনদাৰ মায়াবিনী গানটো। উম এতিয়া চবতে স্কুল হওক, অফিচ হওক চবতে মানে এতিয়া মায়াবিনী গান টো প্ৰাৰ্থনা হিচাপে লোৱা হৈছে।
অ' হয়
উম। এনেকুৱা এটা প্ৰধান মানুহ। যেন এনেকুৱা মানুহ আমাৰ দেশত যেন একদম পুৰা ধৰা আপোনাৰ শ্ৰী কৃষ্ণৰ ৰূপত কলি যুগত এটা ভগৱান আহিছে।
অ' হয়।
উম চ ইটচ
আছিলে। তেওঁৰ চুলিৰ যেতিয়া ডাঙৰ আছিলে। ক যটো লৰা কালত।
ধুনীয়া আছিল।
গৰিমা বৰ লগত তেওঁৰ প্ৰেম।
তেওঁ মানে ইমান স্মাৰ্ট আছিল মানে হয়। তাৰমানে ইমান স্মাৰ্ট আছিল বহুত ভাল লগা আছিল। স্মাৰ্টো আছিল আপোনাৰ চিনেমা বহুত- ত কেইখন বনাইছে আজি নতুন প্ৰজন্ম বিলাকে চিনেমা চাব গৈছে। এই আমাৰ অসমীয়া চিনেমা নাচাই এতিয়া মানে চিনেমা বো ল'ৰা ছোৱালী বিলাক
তেওঁ তেওঁ গুচি যোৱাৰ পিছতো তেওঁ গুচি যোৱাৰ পিছতো অঁ- অসমক এখন চিনেমা দি থৈ গ'ল।
হয় কিমানেই ভাল পাইছে লৰা অকল বুঢ়া দে- কা বুলি কোৱা নাই চবেই ভাল পায়।
অ
তেওঁ কি তেওঁ কেনে আছিল দেশ প্ৰেমিক।
উম
আহাসকলে মানুহৰ বাবে কাম কৰি গৈছিল নিজৰ বাবে নহয়।
অ মানুহৰ বাবে খাটিছিলে কিন্তু তেতিয়া তেওঁৰ টাইম আহিলে তেওঁক এই- তাৰে তেওঁৰ নিজৰ মানুহে নিজক।
হয় হয়। তেওঁ যদি এতিয়ালৈ আৰু এ থাকিল হয় নহয় আৰু কেনেকুৱা কেনেকুৱা বস্তু মানে চাব। উপাধিটো হয় আমি আমি মানে-
অ অ
এতিয়া নতুন নতুন আকৌ আহিলে হয়। চিনেমা আহিলে হয় গান আহিলে হয়। বা তেওঁৰ নিজৰ নিজে দেখিন এই ইলেক্যন বোলা বস্তুটো
হয়।
পলিটিক্স এইবিলাকত দু কেতিয়াও নাছিলে অ। মোক খবয়ে নিদিলে হয় খুবেয়া অসমখন অসমখনক- তেওঁ ধৰি ৰাখিছিল।
তেওঁ তেওঁ তেওঁ তেওঁ পুনৰ ভাৰতবৰ্ষ গ তেওঁ অকল অসমৰ আহ মানে গঢ়াৰ দায়িত্ব আমি- মানে কৰি লয় কৰি তুলিলোৱা হয়।
হয় অসমৰ ৰজা আছিলে ন।
ক'ব গলে।
উম উম সকলৰ ৰজাজনক হেৰালো এনেকুৱা অসমৰ ৰজা তেনেকুৱা আছে। ছিলে বাহিৰত মাইকেল জেকচন। বৰ্তমান আমাৰ ইয়াতে আছিলে। মাইকেল জেকচন আৰু জুবিনৰ মুখখন একেই দেখিব।
অ দেহাতো একে দেখে অলপ ন তাৰ চুলি কাট বোৰ একে।
উম।
চেলি ঘাট বোৰ একে এইবো তোমাৰ আপোনাৰ ওখ পাখ মানুহ বিলাকে নাক একে চব কেনিতো একে ক'ব গলে তেওঁ তেওঁ বিশ্বৰ কেই নম্বৰত- পৰিছে বিশ্বৰ কেই নম্বৰত পৰিছে গম পাই নাই। ফৰ নম্বৰ নাম্বাৰ ওৱানত- আছিল মাইকেল জেকচন।
উম
আমাৰ যি নহওক আমাৰ অসমৰ এটা যি নহওক আমাৰ বিশ্বৰ পুৰা তোমাৰ ফৰ নম্বৰত আহিছে।
অ হয়।
তেওঁক আৰু এটা কথা দি জনোৱা হয় গুগলত চাৰ্চ কৰিব পাৰি ধৰক আপোনাৰ হিং। কিং বুলি কোৱা হয়।
অ।
মানে সুৰৰ ৰজা।
অ হয়।
হয়। এনেকুৱা মানুহ এটা যেন আমাৰ গাৰ পৰা গুচি গ'ল বৰ আচৰিত